হেল্ল'
হেল্ল' কি কৰিছা
এ আছো ৰবা কোৱা তুমি
এই আছোঁ ৰ'বা ময়ো বাকী চাহপানী বা ভাত খালাানেই
ভাত খোৱা নাই ৰবা চাহে খালো এতিয়া তুমি খালা
অঁ মই খাইালোঁ দে চাহে খালোঁ ভাতটো অলপ মই পোৱা মানে অলপ ভাতটো কমকৈ খাওঁ ভাতটো নেখাওঁ মানে
অঁ ঠিকে আছে বাৰু
বাকী ফ্ৰী আছে নেকি এটা কথা সুধিব লগা আছে
অ মই তাকেতো ভাবিছো কিবা বিশেষ কাৰণতে চাগে ফোন কৰিছা আজি
প্ৰিয়া চাৰ্জিন আৰু ক'ব আৰু সুধো নিব মানে
কোৱাচোন কোৱা সুধা আছো দিয়া ফ্ৰী
তুমিতো বহুত জাগা ফুৰিছা আনে
হয়
ত' এনেকুৱা মানে মোৰতো মোৰো ফুৰিব যাবৰ মন আছে আৰু যিহেতু জুলাই মাহটোত বন্ধই হয় ন কলেজ চলেজ ত' এনেকুৱা জাগা আছে নেকি য'ত মই যাব পাৰোঁ আৰু ফুৰিব। কাৰণে।
ফুৰিব কাৰণে তুমি এতিয়া মই যোৱাৰ ভিতৰতটো তোমাৰ ধৰা তুমি যদি ৱাইল্ড লাইফ বা ধৰা প্ৰাকৃতিক পৰিৱেশ যদি চাই ভাল পোৱা আৰু তেতিয়াহলে মই কিছুমান ঠাই কব পাৰিম আৰু যদি প্ৰাকৃতিক পৰিৱেশত যাব বিচাৰা তুমি।
কোৱাচোন এনে আ ধৰি লোৱা যেনে আ-আমাৰ অসমৰে নেশ্যনেল পাৰ্ক তাতেই গৈছে নেকি সেইও ক'ব পাৰা।
নেচনেল পাৰ্ক গৈছো ৰ'বা ৰু মই ধৰা দুখন ঠাইতে গৈছো ভালকে ধৰা আ, পবিতৰা আৰু কাজিৰঙা এই দুটা ঠাইত গৈছো ত' তাৰে যদি তুমি জানিব বিচাৰা তাৰে ওপৰত ক'ব পাৰিম আৰু মই।
হয় নেকি? তে পপিতাৰৰ অ' কথাই কোৱাচোন অলপ কেনেকৈ যাব পাৰি আ কিমান দূৰ হয় ইয়াৰ পৰা এনেকুৱা আৰু মই সুধি-সুধিম বাৰু তুমি কৈ যোৱাচোন ফাৰ্ষ্ট।
ধৰা তুমি গ'লে তোমাৰ মেক্সিমাম ধৰা তুমি য'ত থাকা তাৰ পৰা তুমি গুগল মেপছত চাব পাৰা। গুগল মেপছত চাই পেলাই টাইম চাব পাৰা আৰু কিমান টাইম লাগে বা কিমান কিলোমিটাৰ হয়, কাৰণ তুমি ধৰা প্ৰাইভেট গাড়ী লৈ বা নিজৰ গাড়ীলৈ গ'লে আৰু হেটো তোমাৰ টাইমটো অলপ বেলেগ হয় দিয়াচোন কিন্তু তুমি ধৰা বেলেগ বাছ-চাছত যদি যোৱা তেনেহ'লে টাইমটো বেছি হয় আৰু পইচাৰ খৰচটো তাতে অকণমান বেলেগ বেলেগ হ'ব তুমি বা কেইদিন থাকিব যোৱা বা এনে এদিনতে ঘুৰি আহা সিটোও এটা বেলেগ কথা।
অ ত বাকী তুমিতো গৈ তাতে গৈছিলা ন মানে ভালখিনি কথা জানা ন তাৰে।
হয়, হয়।
অ ত' কিমান মান পইচা এনে লাগিব পাৰে অ' যোৱাতে বা এনেকুৱা আৰু তাত থাকিব লগা জগা-জগা আছেনে তাতে মানে সুবিধা আছেনে?
আচ্ছা সুবিধাতটো আছে তুমি এতিয়া কেইদিনৰ কাৰণে যোৱাবা সেইটো কথা ন কেইদিনৰ কাৰণে যাম বুলি ভাবিছা?
কেইদিনৰ নে মানে ধই লোৱা এদিন বা দুদিন আৰু বেছি দিননো ক'ত থাকিব পাৰিবা।
মইতো ভাবিছো তুমি কমেও তিনিদিন কাৰণেটো যোৱা তিনিদিন গলেহে তুমি মানে তাতে ভালকে ঘুৰিব-ফুৰিব পাৰিবা আৰু। মানে সুবিধাহ খন বহুত ডাঙৰ ঠাই ন তাতে ঘুৰিব কাৰণে অলপ ভালকে চাব বিচাৰে তেতিয়া হলে অলপ টাইম লাগ
আচ্ছা-আচ্ছা তো তিনিদিনৰ কাৰণে প্লেন কৰোঁতে আৰু থাকিব কাণে মানে সুবিধা আছেনে থাকাৰ বাবে তাতে?
অ তাতে থকাও এটা সুবিধা আছে বাৰু তোমাৰ হোটেল- চোটেলবোৰ পাবা নহলেবা এই আজিকালি যে হোমষ্টেবোৰ-হোমষ্টেবোৰো আছে। ন-আঠশ নশত ইয়াত হৈ যায় আৰু বঢ়িয়াকে। মিলি যাব।
আৰু কিমানমান এনাই পৰিব আৰু অ থাকিলে তাতে?
তোমাৰ হোম ষ্টেবোৰত আমি য'ত আছিলো তাতে তোমাৰ এদিনত তোমাৰ দিনে ৰাতি মিলি বাৰশ টকা আছিল তোমাৰ সেনেকে বেলেগ বেলেগো থাকে ত' সেই হিচাপত তুমি তাতে মানে তুমি তাত তাত বিচাৰিব লাগিব আৰু অলপমান নিজে বিচাৰিলে ভাল ভাল পাই যাবা তাতে মানে গাইড থাকে ত', ত' গাইডবোৰক সুধিলেও সিহঁতে কৈ দিয়ে যে ক'ত ক'ত ভাল ভাল অ থকাৰ ব্যৱস্থা আছে বা কেনেকে কম পইচাত মানে চলি যাৱ। পাৰি আৰু দিনটো ৰাতিটো, হেনেকে সুধিলে গম পাবা আৰু তুমি।
অ মানে তাতে গাইডটো-গাইড থাকে নেকি মানে, মানে যেনে ধৰি লোৱা আ ফুৰাবজে লৈ যায়। আ জীৱ-জন্তু দেখাব।
অ তাতে গাইড থাকে মানে তোমাৰ জীপ চাফাৰী থাকে ন' জীপ চাফাৰে, এলিফেন্ট চাফাৰী ত' তাতে তোমাক অকলে যাব নিদিব ন' ত তেতিয়া গাইডবোৰ যায় আৰু লগত তোমাক দেখাই দেখাই দিয়ে ক'ত কি আছে।
আচ্ছা ইয়াতে গাইডটো মানে পইচা লয় নেকি?
সেইটো তোমাৰ জীপ চাফাৰে আৰু এলিফেন্ট চাফাৰী পইচাটো অলপমান লয় মান বেলেগকে মানে এনে নিনিয়ে বাৰু সিহঁতে-সিহঁতে কিবা এটা তাৰে কাণে পইচা লয় তাৰে বিনিময়তে তোমাক লৈ যাব আৰু।
বাকী তাতে চাব লগা ঠাই বহুত আছে ন? বা জীৱ-জন্তু কি কি দেখিলা এনে ক'ব পাৰিবানে?
জীৱ-জন্তু আৰু দেখিছো মানে তোমাৰ তাতে এশেঙীয়া গড়টো দেখিব পাবা তুমি গ'লে তাপিছত হাতীটো থাক কে তাপিছত তোমাই উম সোণালী বান্দৰো দেখা পাবা আৰু মানে এখন নদী আছে আৰু। নদীৰ ওপৰত এখন ব্ৰিজ আছে মানে হেংগিং ব্ৰিজ যে থাকে ত সেই এখন আছে তুমি সেইখনত গ'লে অলপমান ভয় ত হেইখনত গ'লে মানে তুমি অকণমান ভয় খাব পাৰা আৰু মানে হেখন লৰি থাকেতো খোজকাাঢ়িলে। কিন্তু তোমাৰ ধৰা ব্ৰীজখনত যেত তেতিয়া উঠিবা তাৰ পৰা তুমি নদীটো চালে মাছে দেখা পাবা ইমান চাফা মানে পানীটো নদীৰ।
মানে তোমাৰ ভালখিনি এক্সপিৰিয়েঞ্চ হৈছে আৰু।
অ মানে মই ধৰা মই আঠ দিনৰ কাৰণে গৈছিলো ন তাতে অ ভালকে মানে যিমানবোৰ ঠাই আছে আৰু চাব লগা যেতিয়া চাইছিলো তেতিয়া মানে টুৰ গাইডবোৰ চিনাকি হৈ যায় ন ইমান দিন থাকিলে তেতিয়া মানে সিহঁতে দেখাই দেখাই দিয়ে আৰু ভাল ভাল ঠাই বোৰ। কোনবোৰত যাব পাৰি কোনবোৰত যাব নালাগে সেনেকুৱা আৰু।
তুমিতো পবিতৰাৰ গোটেই এৰিয়াটো চাইছে ন?
অ মই গোটেইটোৱে চাই আহিছো।
ত' কোৱাচোন গোটেইখিনি কেনেকুৱা লাগে আৰু অভাৰ অল তোমাৰ মানে এক্স মানে অভিজ্ঞতাটো কেনে।
এতিয়া তুমি তুমিতো মানাচ মানাচ নেচনেল পাৰ্কখন গৈছা ন?
অ গৈছোঁ গৈছোঁ।
অ তাতে মানে তুমি মানাছত যাই কিনে যেনেকুৱা ফিলটো পোৱা মানে যেনেকুৱা অনুভৱ এটা হয় এ সেনেকুৱা একেই দিয়া তাতে গলেও মানে পবিতৰাত গ'লেও একে অনুভৱ হব তোমাৰ মানে বেলেগ বিশেষ একো নাই আৰু খালী বস্তুবোৰ চাবলগীয়া বস্তু যিখিনি আছে সেইখিনি খিনি যদি ভালকে চোৱা তেতিয়া আৰু মনটো অমান শান্তি পৰে আৰু মানে ইমানবোৰ পইচা খৰচ কৰিলা আহিলা ইমান দূৰৰ পৰা তাৰ পিছত আহি যদি কিবা এটা চাব নোপোৱা তেতিয়া ভাল নালাগে নহ।
বাকী এনেই তুমি আৰু কাজিৰঙা যোৱা বুলি কৈ কাজিৰঙা যোৱা বুলি কৈছিলা ন।
অ। কাজিৰঙা কাজিৰঙা পৌ অ কাজিৰঙা একেই প মানে পবিতৰাৰ দৰে আৰু। তোমাৰ বেলেগ একো তাতে বিশেষ নাই খালি তোমাৰ কাজিৰঙা যাওতে এটা ৰাস্তা পায় ন মেইন যোনটো হাইওৱে হয় সেই হাইওৱেটো মানে তাতে খালি মানুহবোৰে গাড়ীবোৰ লাহে চলোৱাৰ মানে ইনষ্ট্ৰাকচন আছে তাতে নিয়ম বান্ধি দিছে। ম তাতে তোমাৰ সেই ৰাস্তাটোৰে জীৱ জন্তু কেতিয়াবা পাৰ হৈ যায়তো সেইকাৰণে বাকী তাতে বেলেগ একো নাই তুমি পবিতৰাত মানাছ এইবোৰত যি দেখা পাবা তাতেও সেইয়ে দেখা পাবা আৰু।
বাকী তোমাৰ কোনটো অ ও পাৰ্ক বেছি ভাল লাগিল কাজিৰঙা বেছি ভাল লাগিল নে পপীতৰা বেছি ভাল লাগিল?
এতিয়া মোৰতো পবিতৰা ভাল লাগিল কাৰণ মোৰ পবিতৰাত বহুত দিন থাকিলো ন বহুত বহুত বস্তু চালোঁ ত সেই হিচাপে পবিতৰাটো বেছি ভাল লাগিছে আৰু।
তুমি যদি মোক এটা ঠাই বাচি দিয়া তুমি কোন টো ঠাই বাচি দিবা মোৰ কাৰণে। মই এক্সপিৰিয়েঞ্চটো মোৰ ভাল হয় আৰু গ'লে।
এতিয়া তুমি মানাছত যিহেতু গৈছা মানাছত যাই কেনেকুৱা পাইছা ভাল পাইছা নে বেয়া পাইছা।
মানছতো ভালেই পাইছো বেয়া নাই পোৱা আৰু।
ত' সেইখনতো তোমাৰ নেচনেল পাৰ্ক ন ত নেচনেল পাৰ্ক কাজিৰঙাত যাব নালাগে তেনেহলে তাৰপিছত তুমি নহলবা পবিতৰা যোৱা পবিতৰা ৱাইল্ড লাইফ চেংচুৱাৰী এইখন সেইখনত তুমি গ'লে অলপমান গড় চৰবোৰ বেছিকে দেখা পাবা ওচৰৰ পৰা মানে। কাজিৰঙাত বাঘ বেছি নহ সিহঁত মানে তাৰে টুৰ গাইডে ইমান তোমাৰ ধৰা ওচৰত লৈ নাযায় বস্তুবোৰ বাঘ বাঘৰ কাৰণে বাকী তোমাৰ পবিতৰাত অলপমান ওচৰ ওচৰলৈকে দেখাই আৰু বস্তুবোৰ কি কি আছে কি কি নাই।
বাকী ঠিকে আছে দিয়া ইমানখিনি কোৱাৰ বাবে ধন্যবাদ তোমাক জনালোঁ আৰু কিবা যদি জানিব খোজোঁ মই তেতিয়াহ'লে সুধিম আৰু যদি তুমি বেয়া নোপোৱা।
হ'ব হ'ব ফোন কৰিবা মই ইনেও ইমান বিজি মানুহ নহয় দিয়া যেতিয়া দৰকাৰ পৰে ফোন কৰিবা।
দিয়া তেনে হ'লে ন।
অ দিয়া ৰাখিছো দিয়া।
বাই।
বাই বাই